হ কোৱা কি কৰি আছা এ মই এনেই ঘূৰি ফুৰিছো।
অ মই তোমাৰ এই অ ভাত খালো ভাত খাই পেলাই এতিয়া মেডিচিন ললো লৈ পেলাই এতিয়া আকৌ তোমাৰ হস্পিতেলৰ পৰা আহো অলপ পিছত যাব লাগিব যে
জ্বৰ ভাল পোৱাই নাই মানে?
নাই পোৱা ক'ত ভাল পাবা পোৱা এইটো মানে উম চিৰিয়াচ আৰু চিৰিয়াচ ছে
ইচৰাম
অলপ ডাঙৰে
সেইকাৰণে অলপ ফিটনেচটো মেইনটেইন কৰি ৰাখিব লাগে আকৌ
তোমাৰ নিচিনা নহয় যে তুমি ইমান ফিট মই ভাবো তোমাৰ নিচিনাকে মে মেইনটেইন কৰিবলৈ কিন্তু নোৱাৰো তুমি কি কি দাইত খোৱা সেইবোৰো সুধিম সুধিম কে পাহৰিয়ে থাকো।
অ ঠিক থাকিবলে অকল খালী নহ'ব নহয় তুমি নিজে ৰাতিপুৱা উঠি অকণ এক্সাৰচাইজ কৰিব লাগিব আকৌ।
কি কি এক্সাৰচাইজ কৰিব লাগে নো
কি কি কৰিব লাগে নো ৰাতিপুৱা সময়ত ধৰা অলপ তুমি কি কৰিবা ৰাতিপুৱা সোনকালে উঠিলে কি কয় অলপ মানে কি ক'ম এতিয়া তোমাক হা
খোজ কঢ়িলো উঠা
খোজ কাঢ়িলে মানে কি ঘৰতে অলপ কাৰ্ডিও কৰিব পাৰা
কাৰ্ডিও পাৰি কিন্তু সেইবিলাক আকৌ জিমৰ বস্তুবিলাক
জিমৰ বস্তু বিলাক নালাগে নহয় কাৰডিয় কৰিবলৈ কাৰ্ডিয়াটো হৈছে তোমাৰ সেটো যিটো তুমি ঘৰত কৰিব পাৰা
অ অ আচ্ছা মই নাজানো যে এতিয়া মানে অ ইউটিউবত চালো ভালকে শিকিব মানে তোমাৰ এলাহতে একো কৰিব নোৱাৰি আৰু তুমি কাৰ দিও কিমান টাইম কৰা?
মই এতিয়া ধৰাক যিমান মই কাৰডিও কৰিবলৈ দৰকাৰ নাই নহয় মই এতিয়া ডাৰেক তোমাৰ এক্সাৰচাইজ কৰোঁগে কাৰডিয়ক কি তোমাৰ ফ্ৰী হেণ্ড ট্ৰেইনিঙৰ এক্সাৰচাইজ কৰাৰ গতে
হা
ফ্ৰী হেণ্ড কৰা দৰকাৰ মানে যিকোনো একৰচাইজত ফ্ৰী হেণ্ড কৰিব লাগে মই কাৰ্ডি নকৰো ত কাৰডিঅ যিবিলাক মানুহে অলপ প্ৰব্লেম ফ্ৰী হেণ্ড মানে এতিয়া ধৰা মই এতিয়া ধৰা এক্সাচাইজত কৰাৰ আগতে ধৰা এয়া মই এক্সাচাইজৰ ওপৰত ডিপেডম মানে কি এক্সাইজ কৰিম যেনে মই এতিয়া চেষ্টচাইজ কৰিব মই প্ৰথমটো হয় ফ্ৰী হেণ্ড মানে চল্ডাৰ ৰিললেস্ক কৰিম পোচাব মাৰিম ফিফটিন টু হাড্ৰেড পোচাব মাৰিম বেক এক্সাৰচাইজ কৰিব গ'লে মই পোলাপ মাৰিম
অ তুমি হেৰি পোচাপ কিমানলৈকে পাৰা
পোচাৱ কিমান বাৰ পিয়াৰ তোমাৰ ফৰ্টি ফটি ফিপটি
বা পোচাব
উম
বা মই যে এটাও নোৱাৰো জানা মই যেতিয়াই মানে হাতটো বেকা কৰিবলৈ তললৈ যাওঁ মানে। কৰিম আৰু দেই এটা কৰিম আৰু তেতিয়াই পেডাল দি ধেমেচকে পৰো একেবাৰে
আমি প্ৰথম তেনেকে ট্ৰাই নকৰে নহয় প্ৰোচাৱ কৰিবলৈ মানে ট্ৰাই কৰিবলৈ
কেনেকে কৰে
প্ৰথম তোমাৰ ভৰি আঁঠুক কেইটা আছে ন আঁঠুকেইটা ভৰ দি পেলাই তুমি পোছাৱ মাৰিব লাগিব প্ৰথম কেইদিন উ
আহ
ভৰি আঙুলি দি নহয় ভৰি থোক এটা মাটিত লগাই হাতেদি তুমি পোচাব ট্ৰাই কৰিব লাগিব তেনেকে প্ৰথম
সেইটো দেখোন ইজি
সেইটো কৰি কৰিয়ে পিছত তুমি মানে আগ্ৰেড হ'বগৈ লেবেল এনেকে হে গৈ তুমি মানে পুৰা পাৰ্ফেক্ট যিটো মানে পজিচন সেইটো শিকিবা গে
অহ আচ্ছা
চব বস্তু তাৰ মানে বিগিনাৰ যিখিনি আছে তুমি সেইখিনি পৰা ষ্টাৰ্টিং কৰিব লাগিব।
তেতিয়াহে পাৰিম ন।
উমহ
অ সেইটো কাৰণে নহয়গে মই মই কৰিব নোৱাৰো পৰি পৰি যাও।
উ সেইটো কাৰণে বিগিনা এক্সাৰচাইজ টো মেইন
অ তুমি হেৰি মাংস বিৰিয়ানীটো যে বনাইছিলা এবাৰ
কি কি
মাংস বিৰিয়ানীটো যে এবাৰ যে বনাইছিলা চিকেন বিৰিয়ানী
উম
সেইটো কেনেকে বনাইছিলা নহ মায়ে সুধি আছিলে এই ৰেচিপিটো
চিকেন বিৰিয়ানী ৰেচিপি তুমি এতিয়া তুমি এতিয়া কিমান কেইজন মানুহৰ কাৰণে মন সেইটো ওপৰত ডিপেণ্ড কৰে ক
চাৰিজন
চাৰিজন মানুহৰ কাৰনে বনাব হলে তোমাৰ বেছি নালাগে আধা কেজি বা সাতশ মাংস ল'বা মাংসটো ধৰা প্ৰথম তুমি ‍ পিয়াঁজ চিয়াছ ফাৰাই কৰিলা, নৰ্মেল তুমি চিকেনটো বনোৱা তেনে নৰ্মেল মানে কি নৰ্মেল ৰ নিচিনা বনাব গ'লে আকৌ দিগদাৰ হৈ যাবগে
অঁ
প্ৰথম আমি ধৰা পিয়াজ জিয়াজ ফ্ৰাই কৰিলা। চিকেন টো ফ্ৰাই কৰিবা তাৰ পিছত ধৰা আদা ৰচুনৰ তুমি পেষ্ট দি অলপ ত কা কৰিবা আৰু সেইটো সময়তে অলপ নিমখ আৰু মছলা দি পেলাই মানে ফ্ৰাই কৰিবা ঠিক আছে তে মানে কাৰা হব পানী দিব ইউজ কৰিব নালাগে খালি
অহ
সেইটো কৰিলা সেইটো কৰি এতিয়া তোমাৰ ধৰা মানে পুৰা সিজাব নালাগে যেতিয়া বাছ হাফ ফ্ৰাই হবতো
অ মাংসটো
হাফ ফ্ৰাই হোৱাৰ পিছ তুমি মাংসটো নমাই দো তাৰ পিত তুমি যোৱা পোলাও য চাউল দি বন বিৰিয়ান বনাবা বা
উম
সেই চাউলটো তুমি এতিয়া পানীত অলপমান ভিজাই থবা বনোৱাৰ আগতে তেতিয়া মানে তাত পানীতটো সোমাই চাউল টো কোমল হৈ থাকে যে বনোৱা সমান পুতুককে মানে ফুলি যায়গে চাউল
অহ মানে তোমাৰ চাউলটো মই চেভেন্তি পাৰ্চেন কুক কৰিলো মাংস চেভেন্তি পৰ্ছেন কুক কৰিলোঁ।
ত থাৰ্টি পাৰ্চেণ্ট এক্সট্ৰা দুইটা একেলগে কুক হব
অ অ তাৰপিছত তোমাৰ প্ৰথমতে লেয়াৰ বাই লেয়াৰ দিব লাগিব নে মাংসটো
লেয়াৰ বাই লেয়াৰ দিব পাৰে কিছুমানে মিক্সটো বনাই ত মিক্সটো বেছি ভাল ইজি হ'ব সন্ধিয়াৰবাত অ আৰু মানে ইয়াত ধেৰ আৰু জেমেলা আছে বহুত প্ৰচেছ আছে মানে
আচ্ছা
উম
মায়ে সুধিছিলে মোক তাৰপিছত মানে আজি কৈছে আজি বনাবলৈ তাকে তোমাৰ মাংসটো মেৰিনেট কৰি আহিলো
তুমি এটা কাম কৰিব পাৰিলা মিক্স টো ব্লক এইবিলাক লেয়াৰ বাই লেয়াৰ নবনাই মিক্স টো বনাবা
কি কৈছা
তুমি লেয়াৰ বাই লেয়াৰ নবনাই মিক্স যিটো নৰ্মেল সেইটো বনাব পাৰা ইজি হ'ব
ইজি ন
উম হম
উম উম ইজিকো কৰিব পাৰা ন আৰু তোমাৰ সেইদিনাখন যে বিট চোত দি পেলাই মই মানে এক্সপেৰিমেণ্ট কৰিলোঁ দেই মাংসটো তাৰপিছত মানে মিঠাটো বেছি হ'ল মানে মিঠা বেছি মিঠা হৈ গ'ল
বিদ্যুত দি এক্সপেৰিমেণ্ট কৰিলা
অ এবাৰ যে বনাইছিল আজি বিটটোৰ দি পেলাই অ চিকেনত
আচ্ছা তে বিটতো টো প্ৰথমে হেৰি কৰ অলপ ভিজাই থব একে অকনমান পানী ভিজাই থবা মানে তাৰ যিটো চুইটনেচটো আছে আৰু তাৰ ৰংটো যিটো পানীৰ লগত মি ওলাই যাব বুইছা তাৰছত সেই বিট টোতো ধৰা পানীখিন পেলাই নিদিবা আক সেই পানীখিনিও মাংসত যেতিয়া তুমি এক্সট্ৰা পানী দিয়া পানীৰ জেগাত তুমি হেৰি বিট তোত দিয়া পানী টো ইউজ কৰিবা
অ অ অ
উ আৰু বিটতো কি কৰিবা তুমি যিটো ধৰা পানীত ভিজাই থৈছিলা সেইটো যেতিয়া তুমি এইটো কি বুলি কয় এ জিঞ্জাৰ গাৰ্লিক পেষ্টৰ লগত যায় সেইটো তুমি মিক্সিত মাৰি দিবা
আত্ছা তাৰপিছত
সেইটো পেষ্ট বনাই তাৰ পিছত সেইটো দি বনাবা আৰু ল পানীটো পাছত দিবা
অ
উম পেষ্ট নিদিয়াকে তুমি আগতে পানী দিবা জানো তেলত
সেইটোৱে
তোমাৰ তাৰপিছত মানে মই বনাইছিলো দেই তাৰপিছত মানে অলপ যেতিয়া তোমাৰ শুকাই গল গোটেইখিনি মছলা যেতিয়া পানী দিছো তাপিছত মাই কৈছে মিঠা মিঠা কিয় লাগিছে কছো বিটোতো ৰস দিছিলো বিটৰ তাৰপিছত মায়ে কৈছে এই মিঠা হৈ গ'ল দেখোন বহুত চোন মই আক
মিঠাটো মানে তেনেকে খালো আৰু সেইদিনা তাৰপিছত কৈছে
আ
এনেকে বনাই জানো মই কৈছো হেদিনাখনতো সি বনাও তে ডিফাৰেণ্ট হৈছিলে কছত সি জাগে বেলেগ কেনেকে বনাইছিলে দে সুধি চাবিচোন
তুমি আলু দিছিলা
আলু যি নাই দিয়া
সেইটো কাৰণে আলু দিলেও মিঠাটো কাটি গ'ল হয়
অ
উম্।
হ'ব পাৰে।
উম্ তই সেইকাৰণে আলু বেছি নালাগে এটা আলু দি বনাবা মানে। নেইবাও বনালে উ ত তোমাৰ। আই টি আই অটমোবাইল।
অ মই এপ্লাই কৰিছিলো যে মোৰ নাম আহিছে নহয়।
আচছা তই কপা নাই দিয়া।
তাকে ভাবিছো মানে ডিগ্ৰী আৰু তোমাৰ আই টি আই একেলগে কৰি ল'বলে দিগদাৰ হয়।
হম ত তোমাৰ যিটো সুবিধা হয় সেইটো। কৰিলো আগতে।
সেইটোৱেইটো প্ৰথমতে মই তাকে ভাবিছো। ডিগ্ৰীটো কৰি লওঁ ডিগ্ৰীটো যদি যেতিয়া কমপ্লিট হ'ব তেতিয়া কম্পিউটাৰটো। কৰি ল'ম নহয় কম্পিউটাৰটো লাগে জানা এতিয়া যদি মই অকল ডিগ্ৰীটোতে ফ'কাচ কৰি থাকোঁ অফিচত অকণমান। কম্পিউটাৰটো নহ'ব আকৌ যদি মই কম্পিউটাৰ ফ'কাছ কৰোঁ ডেন মোৰ ডিগ্ৰী নহ'ব। দুই নাও দুই ভৰি হৈ আছে মোৰ।
নাই নাই বেছি জোৰে প্ৰেছাৰ দি নলবা এতিয়া নহ'লে দুইফালে বেয়া হৈ যাবগে।
উম্।
কাৰণে যোনটো টো সুবিধা হয় যোনটো তোমাৰ কাৰণে ভাল হয় সেইটো কৰা তুমি।
মই সেইটো ডিচিছনেতো ল'ব পৰা নাই।
তুমি কম্পিউটাৰটো। কৰি লব কম্পউটাৰটো কৰি ডিগ্ৰীটো কৰি থাকিব পাৰে সেইটো টো ইমান জেমেলা নাই নহয় আই টি আই টো কৰিবলে গলে হলে প্ৰব্লেম হব। হয়।
আই টি আইটোতো কপাটোতো ছেম নহয় জানো।
কোপাতুটো এতিয়া ছেম হ'লটো এতিয়া চোৱা তুমি কম্পিউটাৰ ক্লাছ তোমাৰ ইভিনিং থাকে ঠিক আছে। তুমি দিনত কলেজ গ'লা কিন্তু আই টি আই ক্লাছ কি হ'ব। তুমি ম যেনেকে কলেজৰ ক্লাছ মৰ্নিং টু ইভিনিং তেনেকে তাতো সেই মৰ্নিং টু ইভিনং ক্লাছ থাকে
অঁ।
ত এতিয়া তুমি কলেজত এতেম দিবা নে এতেম দিবা।
ডিগ্ৰীটোকে কৰিব লাগিব এটা কাম কৰিম আমাৰ কলেজত মানে তোমাৰ অ এহেজাৰ টকা দিলে মানে কম্পিউটাৰটো শিকাই। কিন্তু তাত বোলে অকল তোমাৰ বেচিকটোৱে শিকায়।
হ'ব বেছিকতো শিকি এডভেন্সাটো বেলেগত শিকি ল'বা।
আকৌ দুবাৰ দুবাৰ পইচা খৰচা নহ'ব।
কি তহ তোমাৰ কি কয় এহেজাৰ টকাত যদি বেচিকটো পুৰা শিকাই দিয়ে। ত' বেচিক টো শিকাটো তুমি শিকি লোৱা অলপতো নলেজ থাকিব তাৰ পিছত নিশিকিলে তাৰ নিজৰ এটা জেনেৰেল। ন'লেজ আহি গল না।
অ সেইটো হয় বাৰু মোক মানে বেছিকে এতিয়া এক্সেলটো লাগে।
উ সেইকাৰণে তুমি কম্পিউটাৰ ক্লাছ জইন কৰিব লাগিব।
জইন কৰিব লাগিব বাৰু এতিয়া মানে কি হৈছে আমাৰ এছ চি চি এক্সামত। সুধিছে মানে তুমি কম্পিউটাৰটো। বাৰ ডায়গ্ৰাম কেনেকে বনাবা, পাই ডায়গ্ৰাম কেনেকে বনাবা এতিয়া মইতো ক'ব পৰা নাই কুৱেচনটো। কৰিছে মই কৈছো মেম মইতো কম্পিউটাৰ লোৱা নাই মই ক'ব লাগ। এনাৰ দিবলৈও কুৱেচন। উম সেইটোতো ল'ব লাগিছিলে বোলে তুমি ছেকেণ্ড ইয়ৰ পিছতে ল'ব লাগিছিলে ইমান। টাইমৰ লৈকে থৈ দিছা এইটো তুমি শিকিব লাগিব এতিয়া তুমি এতিয়া কম্পিউটাৰত কেনেকে বাৰ ড্ৰায়গ্ৰাম বনোৱা। কেনেকে পাৰডাইগ্ৰাম বনোৱা কেনেকে তুমি। ডাটা বিলাক এৰেঞ্জ কৰা, লিখা, সেইবিলাকটো চব কৰিব লাগিব তুমি এক্সেলত এতিয়া। মই কৈছোঁ মেম কৰিবটো লাগিব কিন্তু কতো। পোৱাই নাই এতিয়া ইয়াতে লৈ ল'বা নহ'লে তেতিয়া মেমে ক'লে মানে ইয়াতে লৈ ল'বা অ এহেজাৰত অল ক'ৰ্চ কৰাই দিব ঠিক আছে তেনেহলে অল কৰ্চ বুলি অল কৰ্চ কৰি পেলাই আকৌ মানে মে ছাৰক সুধিলোগে ছাৰে কলে অল ক'ৰ্চ নহয় খালি বেছ বেছিকটো শিকাব
আচ্ছা।
এতিয়া এডভান্স লাগিব নহয় এডভান্সত মানে কি জানা এক্সেল আহি পৰে আৰু এটা যি বিলাক মেইন মেইন অফিচৰ কাম সেইবিলাক আহি পৰে।
অ তুমি বেলেগক কৰুৱা নালাগে তুমি দুটা কাম কৰা কলেজত ত কলেজতো পঢি থাকা কম্পিউটাৰ ক্লাছতো তুমি বেলেগ এজনকে দিয়া তোমাৰ সুবিধা হয় হয় দিনত কলেজ গলা তুমি কম্পিউটাৰ জেগাত গ'লা
মানে কি হয় জানা চাৰিটা বজাত মোৰ তোমাৰ কলেজৰ পৰা চাৰিটা বজাত মই আহোঁ এক মানে তোমাৰ কৰি কলেজ কৰি চাৰিটালৈকে থাকে তাৰপিছত মানে আহি পেলাই ভাত চাত খাই অলপমান জিৰণি ল'ম বুলি ভাবিলেই সেই কম্পিউটাৰ ক্লাছ আহি পৰে যে সেইটো
ক'ত চাৰিটাত আহি তুমি কম্পিউটাৰ ক্লাছ চাৰে চতাৰ পৰাহে আছে চাৰি ঘণ্টা
চাৰে ছটাৰ পৰা হয় আৰু কিছুমানত সোনকালেও হয় নহয়
তুমি সোনকালে নহয় তোমাৰ ওপৰত দিপেণ্ড কৰা তুমি কোনটো টাইমত আহিব পাৰিবা তাত তোমাৰ টাইম চিলেক্ট তুমি নিজে কৰিব পাৰিবা সিফালৰ পৰা নিদিয়ে নহয়
আকৌ মোৰ আকৌ লগৰ জনেীয়ে কলে বোলে ছাৰহঁতে নিজে নম্বৰ হেৰি দিয়ে
নিদিয়ে তুমি এতিয়া যোনটো তোমাৰ সুবিধা হ'ব সেইটো হিচাপে তুমি চিলেক্ট কৰি তাত ক্লাছ কৰিব লাগিব
অ মই তাকে ভাবিছো যে যদি সিহঁতে দিয়ে তেনেহলে মোৰ সুবিধা টোতো নহব ন যদি সিহঁতে দিয়া মোক নিজৰ
নহয় তুমিটো সুধিলবা তুমি নজনাকৈ এতিয়া বেলেগ